ভাল ভাল তোমাৰ?।
আছো দিয়া, নমৰি জীয়াই।
অ, বহুত দিনৰ মূৰত।
হয়।
ইমান গৰমতা, মৰা নমৰা সমান হৈ, আছে।
হয়, হয়, কি কৰি আছা?
এ, শুই উঠি আহিছো একদম ঘামি, ঘামি শুই।
হয়।
তা, এতিয়া মানে উঠি আহিছো, ভাত খালো অলপ ডাৱৰীৰ নিচিনা হৈছে, ন।
বৰষুণতো তোমাৰ আহিব চাগে বুজিছ
জানো অলপ মানে গছ কেইডাল ল, লৰা নিচিনা পাইছো।
হয়, হয়, মানে কি হৈছে তোমাৰ এইকেইদিন জেঠত তোমালোকৰ বৰ, ৰ'দ দি আছে, ন। যদি বৰষুণটো যদি আহা নাই ন, যদি আহে চাবা ভালকেই আহিব।
অ'।
ভাল লাগিছে আহক দিয়া। বিচনাতো গৰম উঠি গৈছে, বুজিছা।
এই তুমিতো এতিয়া ফেনৰ তলতে থাকিব পাৰিছা ন, কিন্তু মানে এ, এইবিলাক বাকী বিলাকতো জীৱ, জন্ত তো, বিলাকেতো নোৱাৰিছে।
হয়, হয়, আমাৰ আমাৰ গৰুজনী আজি কি হৈছে, তোমাৰ, মই পথাৰলৈ লৈ গৈছিলো। তাৰ পিছত অলপ, অলপমান পাছত মানে চাব গলো কি হৈ, আছে। একেবে গৰুজনী বহি পেলাই বুজিছা একে ঠেঁকুৰী আছে, নহয়, একদম মানে এনেকে পুৰা মানে আৰু পেটতো একে মানে এনেক উশাহ যে লৈ থাকে, সেই তে তেনেকুৱা হৈ আছে। লৰাৱ লকে ধুৱা, ধুম কি কৰিছো গধূ দিব মানুহৰ ঘৰতে ডাঙৰ গছেৰাঙ চাত বি, আছে। পানী, চানী অলপ যদিটো খালে। আমাৰ ইয়াত গৰু এজনী যোৱা, যোৱা পুৰহি তোমাৰ গৰু এজনীও মহিলাও বুজিচা গৰমৰ কাৰণে। মাই কি কাকি, কাকিতি গৰমে ধলে মৰি খ
এটা কাম কৰিবা, গৰুজনী যে
হয়।
গৰুজনী গা, ধুৱাই দিবা সদায়।
হয়।
পাইপ আছে নহয়, মটৰ আছে অ, তাইক আনিকৈ স, গা, ধুৱাই কৰি দিবা, ধুনাকে নহয় দুপৰীয়া গা ধুৱ দিবা।
হয়। এ, ইমান গা, ধুৱালেও বেয়া। গৰমত আগতে ইহতৰ শৰীৰটোৱে তেনেকুৱা গৰম, ঠাণ্ডা দিন।
হেই, নহয়, নহয়, নাই, নাই, নাই ধৱাব লাগে। এইটো ভুল, ভুল ধাৰণা আমাৰ।
হয়।
ইমান মানে নোৱাৰে ন, সিহঁতেও মানে সিহঁতৰ নোম বিলাকোতো আছে। আৰু সিহঁতৰ দিনটো আমি ৰ'দত বান্ধি থওঁ আমি এতিয়া ফেনৰ তলত থওঁ, থাকো।
হয়।
ধুৱাই দিব লাগে, ধোৱাই দিবা ধুনীয়াকে।
অ'।
বাকী এতিয়া শুই আছা নেকি, তুমি?
শুই আছা মানে, বান্দাতে মানে কি হৈছে, বিচনা এখন আছে, আমাৰ কাঠৰ।
উম।
তাতে ফেনখন চলাই পেলাই শুই আছো বতাহো মাৰি আছে বাহিৰৰ পৰা।
অহ।
ভাত কিহে খালা?
ভাত মই
হয়।
মাছ বনালে মাছ টেঙা বনাইছিল মানে। তাৰপিছত আলু পুৰিলে আৰু।
অ ভালেই দেখোন।
তুমি কিহে খালা?
এ মই তোমাৰ ৰুম বিশেষ একো নাই দিয়া। উ ৰাতিয়ে মানে এতিয়া নেখালোয়ে মানে পুৱা দহটামান বজাতে খাই দিলো যে এতিয়া ভোকে লাগা নাই।
এই নাই গৰমত গণে ভোক চোক নালাগে আৰুিলাক চাবাচোন ভোক ভোক নালাগে খাব। মন নাযায়। অ গৰম যে বেছি কিবা মানে মুখত ভাল নালাগে ক'বাচোন।
হয় হয়।
তাৰপিছত তোমাৰ কি হ'ল তাতে পানী ঢালি ললো পিয়ঁয়াজ কাটি ললো জলকীয়া ললো ভোট জলকীয়া আছিলে।
অহ।
তিঁয়হ গোল গোলকে তোমাৰ তিঁয়হ কাটি ললো লৈ পেলাই সিয়াকে খালো।
ঠিকে আছে না সেনেকে ভাল লাগে।
আহ।
মই মানে এনেই ভাবিছো ইমান গৰম পৰিছ নহ এনেকুৱ গৰমত বলে কঠা কা খাই লব লাগে মানুহ লগে লগোৰ উি যাব।
হেই বাা নোৱাৰি নোৱাৰি কাছতে পেছাৰ থকা মানুহে কঁঠাল খাবহে নালাগে।
সেইকাৰণে গৈছো মই মানে ভাব বেয়া বুটি এটা আহিছেো মোৰ মনত।
অ, নাই নাই একদম বহুত বেয়া কথাালটো জানা গৰম সোমাই যায় গোটেই আচলতে প্ৰেছা থকা মানুহ বুলিয়ে নহয় আমাৰ নৰ্মেল মানুহ যদি খাই ন। তোমাৰ মানে পেটটো তোমাৰ গৰম উঠি যায়গে।
অ, 'মানে কি জানা তুমি যদি তুমি যদি কঠালটো খোৱা। মানে কঁঠালটয়ে এ ৰসটোটো মানে একো মান ন অ, নকৰে কিন্তু এই জোঠাটো যে
হয়, হয়।
জোঠাটোৱে মানে জোঠাতটো হজম নহয় চাবাচোন তোমাৰ
অ', সেইটো আচলতে কি ৰস টো খাই পেলাই সেইটো আচলতে পেলাই দিব লাগে বুজছা। মই আচলতে সেয়াকে কৰো।
অ, ' ময়ো সেনেকে কৰো মানে মায়ে কি কয় চালিব দিয়ে মানে তেনেকে চালনীত বা খৰাহিত ত ডাঙৰ ফুটা একা খৰাহিত চালিব দিয়ে। চালি পেলাই তাৰপিছত খাব দিয়ে। নহ'লে মানে এই ৰস তেতিয়া বহুত খাব পৰা যায়। কিন্তু এনেই এ তুমি যদি ফুটা সতি খোৱা ফুটাত তিনি চাৰি পুঠা খোৱা পিছত তোমাৰ মানে খাব নোৱাৰা হৈ যায়। কিন্তু ৰসটো তুমি এবতে খাব পাৰা একো নাই।
উম, সেইটোত ভাল কথা কৈছা কিন্তু মানে চ দিলে চালাৰ পিছত মানে মোৰ খাবলৈ আকৌ বেয়া লাগে বুছান নে।
এ নিজে ছোৱালী নিজে খাবা বেলেগৰ হতে
পাৰি পাৰি আকৌ ক চালি থাকিবলৈ আকৌ এ লাগে বুজছা তাতকে ভাল মই মানে কি কৰো এনেকে লৈ পেলনে ৰসটো খাই পাই শীা থ লাগিব।
অ, সেনেকেও পাৰি কিন্তু মানে এইটো মুখত কিবা নিচিনা আমুৱাই যায়গে ন। কিন্তু এনেই মানে চালি তুমি নিজে, চালি পেললে মানে বেলেগ ব নালাগে, তুমি ভাল কটনৰ কাপোৰটো বান্ধি পেলাই এনেক চেপি দিয়ে যে। সেনেকেও দিব পাৰা তুমি।
অ, কিন্তটো তোমাৰ মানে কি হৈছে, কঠালৰ যিটো তোমাৰ মানে গুটি নহয়, সেই ত, খাই পলে কিন্তু বৰ ভাল লাগে দেই।
পানীৰে ভাত হ'ব লাগে। আৰু কঁঠালত গুটি নিমখ তেল দি খানি খাই বহুত ভাল লাগে খাই।
পুৰি ল'ব লাগে, জুইত পুৰি পানে।
বা, ভাজি ললেও হয়, একো নহয়, বাকলিৰ সতি ভাজি লয় যে।
জুইত পুৰি ললেও মানে এটা সোৱাদ এটা বেলেগ আহে যে।
জুইত পুৰিলে মানে মই কিয়া বেয়া পাওঁ জানানে। মই যদি দিওঁ দহটা, তুমি পাবা পাঁচটা।
হয়।
বাকী জুই মানে পুৰি পেলাই ন, আৰু বিচাৰি পোৱা নাযায় মানে, আঙুঠাক।
হয়, হয়, এই তেনেকে কম, কম হয়, তেনেকে কম জুই দি পেলাই কৰিব লাগে মানে, যোৱাকালি মই খালো দেই তেনেকে। মায়ে, কৈছিলে। উ, মানে গুটি কেইটা তেনেকে মই জুই দি, দিলো ধাপ, ধূপকে পুতিছে বুজছানে। সুটি পেলাই চিটিকি, চিটিকি পৰিছে নহয় মায়ে অ, মায়ে কৈছে। মায়ে কৈছে কি অকনমান বঠি খন দি পেলাই বা ক, তাৰ চুৰিখন দি পেলাই অকমান এনেকে মানে
অলপ ফালি, ফালি নহয়। এনেই অলপ আগটো মানে এনেই সোমোৱাই সোমোৱাই দিব প, পৰা আছে। চুখনৰ আগটো কঁঠালটোত অকমান এনেই হানি দিব পাৰা। হে, নহয় মই বাজি থাকো দে বুইছা নে মা, মানে চকুৰে ধৰিব নোৱাৰে যে ইমান। পাৰে মানে এ, কথা পতি মানে দিওঁতে এনেকে ফুটাওতে কটাই দি, হানহি সানি দিছিলে, কটাইে বিচাৰি পোৱা নাছিলে কেকা দে নে মানে বেকা দাখনেদি স, হানি আছিলে মানে, এনেকে পেলাই, পেলাই এনেকেকুৱে। আছিলে দুটা, এটা মানে চাগে ফুটা নগল। ত, মই ভাজি আছো ঢাকনখন মাৰি ভাজিছিলো বুলিহে।
হয়।
ধপকেতটো ফুটিছে, ঢাকনক ওৰলৈ ডা খাই গৈছে ন, উৰি গৈছে। যোৱা নিচিনা হৈ গৈছে মানে। আগতে মাহঁত মানে এনেকৈ চকুৱৰে তটকুৰে পৰে ন, এবাৰানে গাঁৱত মানুহ এজনী এনেকে মানে চকুত, চকুত। কৰিবলৈ মানে চকুতো হেৰি হৈ গৈছে, বেয়া হৈ গৈছে, মানে বেয়া এইবিলাক নকৰিবা।
উ, তাক মে মই দিছিলো দশটা দিছো, দছটাৰ ভিতৰত চাৰিটা আছে, গু, পুছা বাকী সবা ক'ত গ'লগোৰ ন, পালো।
ফুটি, ফুটি যোৱাৰ পিছত তুমি ভাবিছা নেকি তুমি বিচাৰি পাবা ফুটি পেলাই চব একে হৈ যায়।
অ, বহুত চাম কৰে আৰু মুখে, চখে চিটিকি আহে ভয় লাগে।
অ, এনেকুৱা গৰম, গৰম বস্তুৰে তোমাৰ মুখত থপকৈ ফুটিলে বহুত ভয় লাগে। মানে এইটো বহুত খাবধান ল'বা তুমি এইবিলাক গোটা বস্তু যে এবাৰ মাহঁতে হেৰি কৈ দিছিলে ৰ'বা বেল যে অ, ন। নিক, নাৰিকল, নাৰিকল এনেকে এইবিলাক যে হেৰিয়ে খাই দিয়ে যে অ, কেক উটুৱাই যে খাই পেলাই, পেলাই দিয়া পিছত যে, তোমাৰ কিছুমান নাৰিকল মানে ভিতৰৰ ফালে কুমলীয়া হৈ থাকে ন, ভিতৰৰ মানে সলখ খলাটো মানে হেৰি ফুটা নাযায়।
অহ।
জুইত যেতিয়া সুমোৱাই দিয়ে, ফু ফুটে নহয়, ফুটুতে মানে অহ চ'চ দাং খাই যায় বুজিছা, এনেকুৱা মানে জোৰ পৰে।
এই তোমাৰ বহুত বেয়া আৰু তোমাৰ কি এটা আৰু এটা বস্তু কি জানা, তুমি অহ যিটো তোমাৰ এই বুট যে দোকানৰ পৰা আনি পেলাই যে কেৰাহীত যে ভাজে যে।
অহ', অহ'।
সেইটো তুমি ভাজিবা চোন জুইত একদম থাপ-থুপ কে ফুটি পেলাই তোমাৰ মানে নাথাকিবই তুমি যদি ঢাক কেৰাহিতটোৰ যদি তুমি যদি ঢাকি যদি নিদিয়া ন, তুমি এটাও খাব নোপাবা চব ক'ত চিটিকি নাই পৰিব আৰু মা মাকৈটোও তেনেকুৱা হয় মাকৈটোও চিটিকি-চিটিকি য'ত ত'ত পৰি যায়গে। উম, কুকাৰতে দিব লাগে আহ তেতিয়া তোমাৰ মানে পপকৰ্ন টাইপ হৈ যায়গে।
ন, ন, মাকৈটো মই সেইকাৰণে কুকাৰতে বনাওঁ। কুকাৰতে দিলে তেতিয়া মানে হুচেল, মানে ঢাকনাখন মাৰি দিয়া যায় যে ইমান হেৰি নাই।
অ', অ'।
নহ'লে তোমাৰ অহ, কেৰাহিত বন বনালেও মানে এ ঢাক-ঢাকনখন উৰি যায় মানে উ মানে ওপৰলে দাং খাই বোলে।
অহ, ধৰি ৰাখিব লাগে। মোৰ লগতে হৈছিলে তেনেকে এবাৰ।
কেনেকে ধৰি ৰাখিবা ইমান ভয় লাগে মোৰ।
অহ, মই মানে সেই কাপোৰ-চাপোৰ এখন দি পেলাই নহ'লে। হেঠাখন দি পেলাই এনেকে মানে হেঁচি পেলাই ধৰি ৰাখোঁ আৰু যাতে নাযায় আৰু তেনেকুৱাকে। কিন্তু তাৰপিছতো মানে তাৰপিছতো কি হ'ল মই জুইতো দিলো নমাই, নমাই পেলাই চাবৰ গৈছো এনেকে মেলি দিছোঁ ধাপ-ধুপ ধাপ-ধুপ কে ফুটা আৰম্ভ কৰিছে নহয়, মই তাতে পেলাই পেলে এক দৌৰ মাৰিলোঁ। কিনো কৰিম আৰু সেই গালতে খাব, খাব নাপালোঁ আৰু
পৰশি দিনাখন মই মাক কৈছোঁ তই ফুটাই নিদিলি নেকি, মায়ে কৈছে ফুটাই দিছিলোঁ দুটা এটা ন নপৰি। চাগে, তাৰপিছতে তিনটামান ফুটিছে দেই মানে বাকী গোটেইখিনি ফুটিল চাগে। কিন্ত তিনিটা হেনো ফুটা নগ'ল। বহুত ফুটিছে, তাৰপিছত ফুটাৰ লগে লগে মানে মই আঁতৰৰ পৰা এনেকে মানে আহি, বাৰী এডালে গেছটো অফ্ কৰি দিব লগীয়া হৈছে। ছে
অহ, গেছটো আচলতে অফ্ কৰি দিব লাগে নহ'লে কিন্তু বেয়া। আগতে।